হেল্ল' হেল্ল'
হেল্ল'
শুনিছা নে?
অ শুনিছোঁ। কওকচোন?
অ কি হ'ল চিনি পোৱা নাই?
অ পালোঁ।
কি হ'ল তোমাৰ খবৰ কাটিয়ে নাই? ফোনো নকৰা, হোৱাটছপত মেছেজো নিদিয়া?
এই কামতে বিজি থাকো আজিকালি সময়ে নাপাওঁ।
হয় নেকি?
অ।
আছা এতিয়া কি কৰি আছা ন তুমি?
এতিয়া মই চিয়েলচত কৰি আছো।
অ গ্ৰেজুৱেচন কমপ্লিট হ'ল?
অ অ হৈ গ'ল।
অ ঠিকে আছে ভালে। চলচ-
আৰু অ চেলচ- কৰি আছ আৰু, আপোনাৰ?
অ মোৰতো এই কাম চাকৰি চলি আছে।
অ কিহত কৰি আছে আপুনি?
মই টিচিং লাইনতে কৰি আছো।
অ। ভালে।
অ ক'ত লোকেল কৰি আছা নেকি কৰ'বাত বাহিৰত গৈছা?
নহয় আজি লোকেলে বাহিৰত থাকে মোৰ। আজি বাৰু লোকেলে আছে আৰু ঘৰত খবৰ খাতি ভালনে?
অ ঘৰৰ চবে ভাল। তোমাৰ?
অ ভালেই।
অ মা দেউতা ভালে আছে?
অ চবৰে ভাল।
অ মইও কৈছো বহু ইমান দিন হৈ গ'ল তুমি কোনো খবৰ খাতি নাই তোমাৰ? সেইটো কাৰণে বোলো নহয় এটা ফোনে মাৰোচোন তাক।
বিজি থাকো আৰু কি ক'ম নো কামৰ প্ৰেছাৰ ইমান।
সেইটোতো হয় চেলচতো বহুত দিগদাৰী নহয় জানো
অ গোটেই দিনটো ঘূৰি ঘূৰি ফুৰিবলগীয়া হয় গোটেই দিনটো ঘূৰি ফুৰিবলগীয়া হয়
সেইটোতো হয় কাম কৰিব চব কামে কামৰে কষ্ট আছে নহয় জানো
তথাপিও বহি থকা কামটো বেলেগ আৰু চেলচত ঘূৰি ফুৰা কামটো বেলেগ
সেইটোতো হয় আৰু তেনেকে গৰমো দিছে নহয় আজি কালি।
অ তথাপিও আজিতো ইমান গৰম নাই বতৰ ডাৱৰীয়া।
অ', বৰষুণ দিয়াত বতৰটো অলপ ভাল কৰিছে।
অ' আকৌ দিব ৰ'দ।
ৰ'দতটো ওলাবই ৰ'দৰ কাম ওলোৱা।
আৰু গৰম তেনেকুৱা গৰম নিদিলেই হ'ল আৰু যিটো গৰম দিয়ে বাপৰে।
গৰম দিনততো গৰম দিবই ন।
আমাৰ অসমত ভালেই বাহিৰতো আৰু গৰম।
বাহিৰততো বহুত গৰম। এতিয়াও আজিকালি আমাৰ অসমতো তেনেকুৱাই হৈছে দেই লাহে লাহে।
ইউৰোপৰ নিউজ চালা নে নাই?
অ', চালো যি অৱস্থা হৈছে। বৰ বেয়া অৱস্থা
তাততো মানুহ বিলাকে ঘৰত এচিয়ে নলগাই গৰম নপৰে বুলি আচানক মানে এনেকুৱা গৰম পৰিলে ন'।
এতিয়া সিহঁতৰ উপায় নোপোৱা হৈ গৈছে।
অ', দোকান বিলাকত ফেন কিনিবৰ কাৰণে এনেকুৱা মানে দৰা দৌৰি ভিৰ হৈ আছে নহয় জানো।
অ', তাত যেনেকুৱা গৰম দিছে ফেনৰ কামেই নাই তাত এচিয়ে লাগিব।
এচিটো লাগিবই তেতিয়া সেই ইউৰোপতো চোৱা তোমাৰ তেনেকেতো গৰম নপৰে সেইকাৰণে চাপ্লাইও কম নহ এই চব ইলেক্ট্ৰনিক বস্তুবিলাকৰ। এতিয়াতো চাপ্লাইতটো তেনেকে হব লাগিব ন'।
এতিয়া চাপ্লাই বাঢ়িব তাত যেতিয়া ডিমাণ্ড বাঢ়িছে যেতিয়া চাপ্লাইও বাঢ়িব। উম।
কিন্তু চব ফালে দে বহুত বেয়া বতৰ কৰিছে।
ভাত ভাত ভাত পানী খালা নাই?
নাই নাই খোৱা নাই ইমান জল্দি এঘাৰটা চাৰে এঘাৰটা এটাহে হৈছে এতিয়া লাহে ধীৰে ব
অ', ৰাতিপুৱা ব্ৰেকফাষ্ট কেতিয়া কৰিলা ৰাতিপুৱা জলপান কেতিয়া কৰিলা?
ধৰা নাই আঠটা নটাৰ ভিতৰত।
অ'। কি খালা আজি
তুমি খাই আজি তোমাৰ ।
অ'।
আৰু তুমি কি খাই ললা?
মই আজি অটছ আৰু অটছৰ চিলা বনাইছিলো। আ মই আজি অটচৰ চিলা বনাই দিছিলে মায়ে।
হয় নেকি? ভাল ভাল।
অ মেয়নিছ্‌ দি মেলি খালো সেইটো।
অঁ হুঁঅ মই প্‌--পঢ়িছো মানে পাইছো তেনেকে। ফোণতে পাইছোঁ। ওচৰ গিলাটো বোলে ভাল নহয় ফাষ্টৰ কাৰণে।
অঁ
অঁ মই শুনিছ্‌ মানে পাইছোঁ মই। খুৱ-খা-খোৱা নাই মানে কেতিয়াও। মও ভাৱিছোঁ লাহে লাহে খোৱা
এ ৰু--ৰুটিত্‌কে ভাল এইবিলাক খালে ভাল।
হয় ন'?
ডায়ট্‌টো মেইন্‌টেইন্‌ হৈ থাকে।
তাৰপিছত এইটো চিৰা আছে যে
অঁ
অঁ এইটো চিৰাটো যে মাহা--ৰাষ্ট আমাৰ চিৰাটো, অঁ--আমাৰ চিৰাটো যে অঁ, সেইটোৰো পোলাও বোলে চো--মানে, ভাল ৰুটি প্ৰায় সেইবোৰ ভাল বোলে, খোৱাটো।
অঁ, অঁ।
আৰু মও ভাৱিছোঁ, লাহে লাহে মও চুৰো কৰিম আৰু এইবোৰ।
এইবোৰ ৰু সদায় ৰুটি খাই থাকিবলে ভাল নালাগে, কিবা - কিবি বেলেগ বেলেগ মানে, বনাই বনাই খাবলে তেত্‌ তিয়া ভাল লাগে।
সেইটোতো হয় কিন্তু সময় পোৱা নাযায় ন' কেতিয়াবা।
অঁ, এইবিলাক মানে টাই টাইমটো বেছি লাগে আৰু এইবিলাক বনাবলে।
সেইটোতো লাগেই ন'? জি-ই চিৰাটোতো চাগে তোমাৰ এইটো অলপ ভিজাই থব লাগে ন'? পানী দি পেলাই।
অঁ, অঁ অঁ অঁ, তিয়াই থব লাগ্‌
অঁ- তিয়াই থব লাগে। সেইটোতো আছে বাৰু কিন্তু সদায় টো নোৱাৰি ন' সময়ো লাগে।
ওঁ, অঁ
সেইটো কাৰণে মানে, ৰুটিটোহে ঘপক্‌কে হৈ যায় নহয়।
ওঁ।
সেইটোৱে আৰু। তাৰপিছত শুনা না, মই মানে ফোন কৰিছিলোঁ তোমাক যে এনে কৰবাত যোৱাৰ ফুৰিব যোৱাৰ প্লেন কৰিছা নেকি তুমি?
নাই, নাই। তেনেকুৱাটো প্লেন কৰা নাই। এতিয়া সময়ো নাই হাতত। তুমি কৰিছা নেকি?
মানে আম্‌ মি কেইজন, অঁ সেইটোৱেই সুধিবলৈ ফোন কৰিছিলোঁ। আ আমি কেইজন মিলি মানে, ধৰ না আগ এইটো জুলাই পোন্ধ-ৰ তাৰিখ্‌ খৰ পিছত আৰু এই দহ দিন দহ দিন মানৰ কাৰণে কৰবাত যোৱাৰ ৱেষ্ট বেংগল ফালে হয় এ এইটো কিক্‌কক ফালে আৰু সেইটো চাইডত।
অহ। দহ দিন ছুটি পাবলৈ বহুত টান ন আমাৰ, মানে মোৰ। যোনটো, যোনটো জব প্ৰফাইলত আছোঁ মই, দহদিন ছুটী পোৱা বহুত টান।
নহয় এইটোয়েই ভাবিলো মানে গ্ৰুপটো ডাঙৰ হ'লে ভাল লাগে ন, ফূৰ্তি লাগে গৈ পেলাই।
অহ।
সেইটো কাৰণে মানে তোমাক সুধিছোঁ। চালো আৰু। শনিবাৰে ওলাই গ'লে, তাৰপিছত দেওবাৰে-
অহ।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
অ', অ', মানে এদিন দুদিন ছুটিৰ কাৰণে ভাল আৰু দহ দিন ছুটিটো বহুত দীঘলীয়া হৈ যাব ন, নিদিব কোম্পানীত।
সেইতো হয়, বুজি পাইছো।
অহ। কিবা মানে দুই তিন দিনত ঘূৰি আহি, অহাকে কিবা এটা প্লেনিং কৰিব লাগিব। অ', অৰুণাচল ন, অৰুণাচল অৰুণাচল।
চল অৰুণাচল অ।
অৰুণাচল ক'ত গ'লে
অৰুণাচল। অৰুণাচল এতিয়াও মানে তেনেকে কথা হোৱা নাই আমি আৰু- আমাৰ গ্ৰুপটো পাতিছো মানে ওচৰৰ ক'বাত। যাব পাৰি যদি অৰুণাচল চবে কৈছে কিন্তু-
অঁ,
জেগাটো এতিয়াও মানে ভাল হোৱা‌ নাই ঠিক হোৱা নাই অৰুণাচল।
অ, হয়।
এতিয়া চবে একেলগে হলে তেতিয়াহে কব প পৰা যাব ন হেল্ল',
অঁ অঁ অঁ অ শুনি পাইছোঁ শুনি পাইছোঁ কোৱা অঁ শুনি পাইছোঁ কোৱা।
হ'লে তেতিয়াহে। ক'ব পাৰি ন। যে অৰুণাচল কোন ঠাই গ'লে ভাল হ'ব?
অ প্লেনিং তেনেকুৱা টাইমটো মিলাই ল'ব লাগিব চবৰে সুবিধাটো। চাব লাগিব ন অঁ,
হব।
তাই টাইমিংটো মিলাব লাগিব বাৰু
কাৰো অসুবিধা নহয় চাগে?
অ,
আহ,
পাৰিবা ক গোটেই চবে আহে
অ,
একেলগে হ'লে, ফাইনেল হ'ল।
অ,
সেইটো কাৰণে তোমাক ফোন কৰিছিলোঁ।
ৰ'বা মই কম্পানীত কম্পানীত কথা পাতি চাওঁ কি কয় মই ছুটিৰ কাৰণে কথা পাতি চাওঁ। দুই
নহয় সেইটো গম হৈ যাব সেইটো বাৰু সেইটো গম পাইছোঁ আগতেটো ফাইনেল হওঁক ন কোন ঠাইৰ যোৱা যায় আৰু অৰুণাচলৰ। তাৰ পিছত তুমি ছুটিৰ কথা পাতিব পাৰা।
অৰুণাচলে যাম গ'লে।
অ অৰুণাচলটো গম পাইছোঁ কিন্তু অৰুণাচলৰটো জাগাও আছে ন বহুত জাগা আছে।
অৰুণাচল সেই আনিনী ফালে গ'লে ভাল।
কথা ক'ব পাৰিবা।
যাম।
আগতে চবে একেলগে হৈ কথাটো পাতি ল' ফাইনেল কৰি ল' এটা জাগা তাৰপিছত তুমি ছু ছুটিৰ কথা পাতি ল'বা আৰু সেইটোৱে মানে কৈছোঁ তোমাক।
অহ।
সেইটো কাৰণে তোমাক ফোন কৰিলোঁ আকৌ নকলেও ক'বা নহয় বেয়া পাবা যে মোক কোৱা নাই তুমি।
নাই নাই ভাল ভালে ভালে কৰিলা।
সেইটোৱে কৈছোঁ নকলে আকৌ বেয়া পাবা নহয়। সেইটো কাৰণে মইছো নহয় এবাৰ জনাই চাওঁ এবাৰ সুধি চাওঁ যদি যাব পাৰে আৰু সেইটো কাৰণে।
ঠিক আছে বাৰু। ঠিক আছে বাৰু, হ'ব দিয়া হ'ব দিয়া অ অ।
ৰাখিছোঁ। উম।